অ', শুনিছোঁ দে। এবাৰ মানে ই হল নহয় কথাবোৰ, কি কৰি আছ বোলে তই?
বাহ, চবৰে ঘৰে ঘৰে সোমাই ফুৰিব লাগে। চিনি নাপাওঁ মানুহৰ ঘৰতো, ঐয়া খুৰাহতৰ ঘৰত ধৰা গেট খন খুলি ধম ধমাই আছে।
তাৰপিছতে এতিয়া এইয়া আৰু এই একে পথাৰৰ লাষ্টৰ মাজত সিহঁতৰ ঘৰত জনাই গৈছে। লৈ নাহিলেওঁ নহয়, অ', এৰি দি থচোন কলৈ যাই যাওঁক।
চিনি নেপাওঁ ঘৰ, অ', পেন চেন পিন্ধাই লৈ আহিছে।
অ', মানে এই গেট চেট, এই, এই বন চন থাকিলে জুক চুক হ'ব ন'?
অ'।
অ', এইয়া হেৰি ভাত পানী খালি আৰু দুপৰিয়া?
অ', ভাত পানী খালোঁ।
অ'।
খাই পেলাই এইয়া, অকমান বোলো ওলাই যাওঁ। এইটো মানে আমনি কৰি আছে যে। সিও আমনি কৰি আছে, নাথাকে ওলাই আহে।
অ', আহ, আজি অকমান তথাপিও হেৰি
অ', অ', আজি ভালেই, কালিতকৈ।
উম, মই আকৌ হেৰি, চিৰা, চিৰাই দৈয়ে দিলোঁ। দি কৰি লৈ ভিনদেউৱে মই সোনকালে আহিলোঁ, সোনকালে আহি বেংকত গলোঁ, বেংকত মোৰ একোয়েই নাই হোৱা নহয়, চব কাম আধৰুৱা হৈ আছে। লিংক মানে, আধাৰ লগত মোৰ লিংক হৈ থকা নাই। আকৌ, এই একাউন্টৰ এইবিলাক কিবা কিবি কামো কৰিব আছে। মোৰ হেৰি হৈ আছে, এই
অ'।
এ টি এম খন নাই অহা, সেই তেনেকুৱা নিচিনা, অ', সেইটো কাৰণে গ'লো, গৈ পেলাই আধাৰৰ লগত লিংক কৰি থৈ আহিলোঁ, একাউণ্ট
অ', মোৰ আকৌ আধাৰ, এই এ টি এম খন, সেইবিলাক লিংক হৈ আছে। আধাৰ খন, কিন্তু এটি এম খন অকণমান দুদিনমান দেৰিকে আহিব বুলি ক'লে আৰু সেইদিনাখন।
নহয়, এ টি এম খন বাৰু দেৰিকে আহিব, মোৰ আকৌ মানে কি? চ' অনলাইন যদি তাৰ হেৰি ক, এ টি এম কাৰ্ডৰ মানে অনলাইন বুকিং, হেৰি কৰিব পাৰি নহয়, অ', এ এই তেতিয়া মানে, আহিছে আহিছে কৈ থাকে, কিন্তু অহাই নাই মোৰ। এ টি এম খন।
আ।
এ বেংকত গৈছো, আকৌ আজি হেৰি দুবাৰ ফোন কৰিলে, মোক এইয়া হেৰি পা। ব্লকৰ পা। কৈছে, আপোনাৰ আধাৰ লগত লিংক হৈ থকা নাই বুলি কৈছে একাউণ্টটো। লিংক কৰি লওঁক বুলি কৈছে। সেইটো আকৌ ভিনদেউ এনেকে অনলাইন কৰিম। অ তেতিয়া কোৱা নাছিল, অ নহয় ভিনদেউ কিবা এটা কৰি দিছিলে অনলাইন ঘৰতে, সি কলে বুলি হল। আৰু বুলি কলে, কিন্তু হোৱাই নাছিলে।
এ।
আজি গৈ সেইখিনি ফৰ্মখন ফিলাপ কৰি পেলাই দি থৈ আহিছে, দি পেলাই চৌবিশ ঘন্টাৰ ভিতৰত হ'ব আৰু বুলি কৈছে।
হে।
কাইলৈ হ'ব আৰু কাইলৈ আজিটো নহ'লে, কাইলৈ ৰাতি এতিয়া চেণ্টাৰত আহিছো।
অঁ।
ভিনদেউ আকৌ ঘৰলে গৈছে। এয়া, যোৱা যোৱাবাৰি মানুহে মানুহজন আহিছে বোলে, তাকে সেই ফুন মানে, বেছি ফুৰে যে মানুহটো সেই মানুহটো অ' অ' অ'। আজি মানে দিনটো শান্তি পোৱা নাই বুলি কৈছো নহয়। ইটো মানুহ আহে আৰু ফুল চাব, মানে কিনা কৰা কোনো কোৱাই নাই। চাবলে আহি থাকে চবে।
অ।
চাবলে আহোতে মানে, লা হা ইটো চাই, সিটো চাই সেই অ সেইয়াই তোক কৈছো নহয়, মোৰ কাম খিনি কৰি মই চাৰে বাৰটা বজাত ৰেহাই হৈছো, ৰেহাই। পাইছো, তাৰপিছত ইটো আহে। ফুল চাব, উম ফল মূলৰ গছ চাব, কি কি আছে চাওঁ দেই বুলি পেলাই। চাই, চাই, চাই, চাই, চাই, চাই লোৱাও নাই, দাম বিলাক সুধি, সুধি, সুধি, সুধি। পিছত মই আহিম দিয়ক বুলি যায়। মানে টাইমটো মোৰ হেৰি হৈ যায়গৈ ন, অকমান সময় আৰামি কৰি ল'ব পাৰো। নাই এইটো আহিছে, সিটো আহিছে, টান লাগি গৈছে মোৰ। আকৌ অকমান বহিছো। ভিনদেউ অ।
বেলেগ কথা, নললে আকৌ তেনেকুৱা লাগে ন, এটা পুলি হলেও লব পাৰে।
অ সেইয়ে, এটা পুলি হলেও ললেও কোনো কথা নাথাকে, দেখুৱাই ফুৰি ফুৰিব লাগে হয়। কৈ ফুৰিব লাগে, সি কান্দিছে নিকি?
নাই, নাই। অঁ ছাগলী এটা পাইছে অ, ছাগলীটো লগত খেলি আছে।
অ' অ' খুন্দা মাৰি দিব চাবি। ঐ?
আ, অ আহিলে।
অ'অ' অ'। এয়া হেৰি, সিহঁতৰ কি কাৰ কাজ আছে বুলি কৈছিলে মাকৰ?
অ' মাক মৰিলে যে।
অ', অ', অ'।
ৰাহ!
বস্তুতো ক'ত আছে?
সি দোকানত আছে, চাউল আহিছে যে।
অ' এইকেইদিন দি আছে নহয়, ময়ো ৰিতিলৰ পৰা লৈ গ'লো কেই তাৰিখলৈকে থাকে জানো, অ' আনিলো উম। এই মই পোন্ধৰ, পোন্ধৰতে পোন্ধৰ কিলোহে পাওঁ। পাঁচ, তিনটা মানুহ যে।
অ' তিনটা
কাম
আমাৰ আগতে এ, অ' আমাৰ আগতে এ নাপ পাইছিলে নহয়, সেইখন সেয়া লিংক কৰি আনিছে যে, এতিয়াপা পাব চাগৈ আৰু, আমি দুতাহে পাওঁ।
অ' তাৰ সেনেখন হেৰি, আ-আধাৰ লিংক কৰিব আহিছিলি যে।
অহ'।
কোন আহিলে?
এ হেৰি সিহঁত দুটা গৈছিলে নহয়, এ তাতে কৰিলে গৈ আপোনালোকৰ তাতে।
অ' তাতে ইয়াতে কৰিবলৈ আহিছিলে।
অ' সেইদিনাখন যে, যোৱাদিনাখন তাত সোমাইছিলে গৈ।
উম, উম, উম। সোমাইছিলো অ' পোৱালীজনী ই থৈ পেলাই সি গ'ল আকৌ ৰখি আছে গৈ তাত লাইন লাগি আছে ছে, ভিন, ফোন কৰিছে ভিনদেউক লৈ আহিব দে বুলি।
অ' দুঘন্টামান বোলে লাইন ল'ব লগা হৈছে?
অ'হ' মানে সিহঁতকেইটা তাত আছে, তাইক, তাইক যোৱা তাই যোৱাৰ পিছতে আমি ৰহালৈ যাব লগা হ'ল হা, ৰহালৈ গৈছো সিহঁতৰ তাৰ বাইকখন খন দেখিয়ে গৈছো, মানে সি তেতিয়া আছেই মানে। আমাৰ ই কৈছে যেতিয়া হেৰি ভাই অ' লাইন বহুত দীঘল নেকি, এয়া। ভিনদৱে কৈছে ভাইটিহত আছে হ'বলা, কেনেকুৱা লাইন হৈ আছে বুলি কৈছে। ভালে হ'ল দে তেনেকুৱাতে গৈ কৰি ল'ব লাগিব ন।
অ' অকমান দিগদাৰ হ'বই আৰু হয়। তেনেকুৱা অকন কষ্ট হ'বই সেইখিনিয়ে আৰু, সেইখিনি সহ্য কৰিবও পাৰিব দিব লাগিব, চব কামতে কষ্ট আছে। কোনটো কামত কষ্ট নাই।
অ' সেইয়াই এই চব কামৰে কষ্ট হয়, তই এতিয়া বেমাৰ এটা হওক চোন ডক্তৰৰ ওচৰলৈ গ'লে, কেনেকুৱা লাইন এটা পাতি থাকিব লাগে। যিহেতু কামো কম ডাঙৰ কাম নহয়। গা-চা বেয়া লাগি যায় ন। হেল্ল', অ'।
উম।
সেইয়াই মইও আজি লিংক কৰি থৈ আহিছো, আধাৰটো নহ'লে মানে কি এই হেৰিটো নোসোমাই নেকি। ন, লিংক হৈ নাথাকিলে।
সোমাব লাগে, চি সোমাব লাগে। অ' সোমাব পাৰে নেকি।
অ' লিংক হৈ থাকিব লাগিব, মায়ে আৰু তোৰ হৈ আছে নাই। অ অ শুনি আছো হেল্ল' শুনি আছো শুনি আছো হেল্ল' অ শুনিছো শুন না শুনা নে শুনিছ
শুনিছেনে হেল্ল'
শুনি আছো
হেল্ল
শুনি আছো হেল্ল'
হেল্ল'
অ শুনি আছো শুন
উহো চাব উ কি হল অ হেল্ল'
অ শুনি আছো দে ক হেল্ল' শুনি আছো ন আহ মই শুনি আছো হেল্ল' অঁ মই শুনি আছোঁ দে হেল্ল'
সেইসোপা খ অ সেগাল খচিবা নিদিলে কান্দে অ অ
কি খচি আছে হেল্ল' কি হৈছে উম পূজা হেল্ল' হেল্ল' হেল্ল' শুনিছানে হেল্ল' হেল্ল' হেল্লৌ অ পূজা হেল্ল'